অঁ
অ', কি কৰি আছা?
আছো ৰবা এনেই মাত্ৰ ভাত খালোঁ, তুমি?
আছো।
তুমি কি কৰিছা?
মই আছো ৰবা এনে।
এ' মই মানে চাহ সালো ৰবা, এইমাত্ৰ।
অ', কিহেৰে খালা?
আজি মানে আমাৰ ঘৰত পিঠা আছিল ৰবা।
হয় নেকি?
হয়।
পিঠাৰ কথা শুনিলে বিহুৰ কথাই মনত পৰে।
হয়, তুমি পিঠা খাই ভাল পোৱা নে নাই পিছে?
মই ভাল পাওঁ।
হয়। অ সাও বাৰু আমাৰ ঘৰত থাকে বাৰু, পিঠাটো প্ৰায়ভাগ থাকেই মানে।
আমাৰ আৰু বিহুৰ টাইমত হে বনাই।
অহ, আমাৰ পিছে থাকে আমাৰ মানে পেহিহঁতৰ ঘৰতে আমাৰ মানে ঢেঁকি আছে ন? খুন্দিলৈ আহো, আহিলে মানে এনেকে ষ্টক কৰি থৈ দিও আৰু।
কোনবিধ পিঠা খোৱা?
কুনবিত মানে সেই যে পানী পিঠা এটা বনাই কলপাত দিয়া বনাই, আৰু তেল- তেল পিঠা। এনেকে যে বনাই। অ' ভাল লাগে আচলতে।
বিহু আহিলে, বিহুতো আহিলে বহুত পিঠা খোৱা হয়।
অ' হয়, হয় হয়। আচলতে গাঁৱৰ মানুহবোৰে সাই থাকে যোনবোৰ আচলতে চহৰত থাকে ন তেওঁলোকেতো, মানে তেনেকে খোৱা নাযায় বিহুতে সাই। আৰু কেনেকুৱা হয় চাবা মানে ধৰি লোৱা সেই অ গাওঁ মানে ঘৰত যোনবোৰে থাকে ন তাতো ঢেঁকি-চেঁকি পোৱা নাযায়। নগ'লে মানে মানুহবোৰে কেনেকুৱা কৰে দোকানৰ পৰা মানে কিনি আনে, আৰু এতিয়া গাঁৱৰ বোৰেটো আৰু ঘৰতে বনাই।
বনাই উম্। সেইটোৱে মানে বিহুতে বনোৱা হয় এনেতো নহয়ে বনোৱা, চহৰৰ খিনিও কিনিয়ে খায় বিহুৰ টাইমতো কি কৰি খায়? কিনিয়ে খায়। সেইটোৱে মানে আমিতো বনাও, বেছি নহয় আৰু কি অলপ চলপহে বনাও, বিহুৰ টাইমত, বিহুৰ টাইমত হে বনাও এনে একো নহয় আমাৰ। এনে ভাল পাওঁ খাই কেনে। কোনটো বিহু ভাল পোৱা তুমি?
কি কৈছা?
কোনটো বিহু ভাল পোৱা তুমি?
বিহু বুলি ক'লেটো আৰু, তিনিওটা বিহুৱে ভাল লাগে ন। অঁ, বিহুৰ তিনিটা বুলি- ত, আমিটো মানে জানোৱে, সকলোৱে জানোৱে বহাগ বিহু, কাত- কাতি বিহু, মাঘৰ বিহু আৰু গোটেই গেইটা বিহু-
পাওঁ।
অ, হয় নেকি? পিছে আমাৰ-
হয়, আৰু বহাগ বিহুটো মানে এনেকুৱা হয়, আমাৰ পিনে মানে সৰু ল'ৰা ছোৱালী বিলাকে মানে- ঘৰে -ঘৰে মানে বিহু মাৰিব যায়। আৰু মানে- গধূলিলৈকে মানে তিৰোতাসকলে মানে এ জেং বিহু মাৰে যে।
অঁ অ জেং বিহু।
হয় হয়, মানে এনেকে যায় আৰু মানে। ভাল লাগে, বিহুৰ দিন কেইটা ভাল লাগে, আচলতে। বহাগ বিহুতটো মানে গোটেই মাহ- টোৱেই বিহু- বিহু লাগে, তেনেকুৱা। হয় হয়।
গান কৰিও ভাল লাগে দিয়াচোন।
অঁ, হয়। আৰু এইবাৰ এইবাৰটো বিহুটো আৰু সেৰেঙায়ে।
অঁ' তাকে, বিহু বুলি কলে চব- খিনিয়ে ভাল হয়, কিন্তু তথাপিও মানে পিঠাৰ মানে, পিঠা খাব লগা এইটো মানে বহুত ভাল লাগে। এনেই ভাল লাগক কি নাই, পিঠা খাব পালে ভাল লাগে। মানে এইটো এটা চান্স পাও, পিঠা খোৱা এনেতো নহয়ে ন পিঠা খোৱাখিনি।
অঁ, হয় হয় আৰু এই- এইবাৰটো জুবিন দাই নাই, তেনেকুৱা নহৈছে। মানে এইবাৰ ফাংচনবোৰ চাইও মানে ভাল নলগা হৈছে।
অঁ, সেইটোৱে, বিহু -বিহু লগাই নাই এইবাৰ।
যা নাই না?
হাঁ।
মানে বিহু এইবাৰ জুবিন দাৰ নতুন বিহু গান শুনিব নাপালো তেনেকুৱা। আৰু আগতে হলে কৰ'বাত ফাংচন হলে মানে জুবিন দা আহিলে- তো চাব যোৱাই যায় ন?
যোৱাই যায়, অঁ সেইটো হয়। এতিয়া জুবিন দাও নাই দিয়াচোন, বিহুও নাই ভালকে একোৱে নাই।
অও, হয় হয়।
চবে এনে ঘৰে ঘৰে থাকে। কি কৰিব আৰু জুবিনটো থাকে। থাকিলেসে গান চান গ'ল হয়।
হয় হয় হয়। আৰু পিছে কাতি বিহুত, তোমালোকৰ পিনে কেনেকুৱাকে মানে কৰে কাতি বিহুত?
কাতি বিহুত আমাৰ সেই একেই মানে চব খিনি মানুহ আহে লগ হয়। একেলগে খোৱাও কৰে, সেনেকোৱাই।
অ অ, আৰু মানে ধৰি লোৱা, আমাৰ ইপিনে আমি বাৰু নক- কৰো কিন্তু, বেলেগে মানে এই ধান খেতি কৰে ন, ধান খেত- তি লো মানে এইটো বিহু ভাল। হয়, লখিমী আদৰা বিহু, কিবা এনেকুৱা কয় চাগে, মইও
অঁ, লক্ষী লক্ষিমী আদৰা।
তাক ঠিকে কয় আৰু মানে। হলে, অঁ অঁ আৰু তুলসী গছৰ তল ত চাকি দিয়ে, আৰু এই যে নৈবত' দিয়ে আমাৰ। পিনে হা, দিল মানে সৰু ছোৱালী বিলাকে মানে মানে চুৰ কৰি নিব। ধৰা মানে এনেকে আহি মানে খাই মানে। এইটো মানে নিয়ম আৰু খোৱা, তাৰপিছত তে আমাৰ পিনে মানে সেইটো নিয়মেই হয়, হলে মানে এনেকে আহে। আহি কিনে আৰু সেই উম মানে খাই আৰু। সকলে ভগাই কিনে খাই, আৰু য'ত মানে
ভাল লাগে দিয়াচোন কিন্তু চহৰত এনেকুৱা নাই ইমানতো গাঁৱতহে ভাল লাগে।
অঁ অঁ এইবোৰ আচলতে গাঁওঁতে ভাল লাগে গাঁৱৰ পৰিৱেশবোৰ।
অঁ গাঁৱৰ পৰিৱেশ বহুত ভাল লাগে।
ধিয়া হলে মানে কেনেকুৱা হয় তাত মানে চাকি দিব যায় ন, আৰু ওৰ যে খোলা বুলি কয় যে, এনে তাঁত চাকি দিয়ে যে আৰু অমিতা অমিতাটো চাকি দিয়ে।
অঁ মোৰ ভোগালী বিহুটোৱে ভাল লাগে বেছি।
ভোগালী বিহুৰ কথাটোয়ে কোৱাছো তুমি কেনেকুৱা মানে ভাল পোৱা।
মানে মোক এইখিনিয়ে ভাল লাগে, হা
কোনটো দিন মানে ভোগালী বিহুৰ মানে ভাল পোৱা কোৱা মানে? উৰুকাৰ নিশাটো নে মানে মেজি জ্বলোৱা?
মেজি জ্বলোৱাতটো মানে চবে একলগ হয় কেনে গা চা ধুই কেনে মেজি জ্বলোৱা খিনি।
হয় হয় হয় হয়।
ত চবে এককলগ হৈ খায়, ইমান কথা কয় মানে চবে লগ হওঁ আৰু কি? তেতিয়া চবে আহে, গাঁৱৰ পৰা আহে বা আমিও যাওঁ গাঁৱত। সেনেকে চব খিনি একেলগে হয়, সেনেকে একদম খাই লৈ মেজি ঘৰ সলাই আৰু কি ভাল লাগে এতিয়া মোক ভাল লাগে।
উম।
তোমাক কোনটো বেছি ভাল লাগে?
মোৰ ক'ব গ'লে মোৰ গোটেই কেইটা বিহুৱে ভাল লাগে, আৰু মাঘৰ বিহুতো মানে ভাল লাগে উৰু কাৰ দিন টো আৰু তাৰপিছত মেজি জ্বলাই ন গাঁৱৰ সকলে যায়, আৰু মানে সেই উম সেই পোহৰ মাহটো মানে আমাৰ গাঁৱৰ মানে ল'ৰা সকলে মানে মেজি জ মানে মেজিটো বনোৱা মানে সেই কৰি থাকে আৰু। প্ৰস্তুতি চলাই আছে আৰু। অ অ।
অ ঠাণ্ডাৰ দিনৰ কাৰণে বেছি ভাল লাগে দিয়াচোন, একেবাৰে জুই চুই জ্বলাই। গৰম না না নাথাকে ন, ঠাণ্ডাই ঠাণ্ডা ভাল লাগে তেতিয়া আৰু।
অঁ হয় হয় হয় বাইদেউ।
অ
হয়। আৰু সেই কি বুলি কয় আমাৰ মানে হাজোৰ পিনে আৰু ইপিনে হাজ চুৰ মাধমত আছে সিপিনে মানে মাঘৰ এক তাৰিখে মানে মণিকুটত। উৎসৱ হয় মানে। তাত তাত মানে সেই অ কি বুলি কয় মানে চব জাতি ধৰ্মৰ মানে হক। সকলোবোৰ মানে মানুহ আহে।
আহে অ আমাৰ মানে কেনেকুৱা হয় আমি মানে বঙালী ন। ত আমাৰ হয়। কিন্তু সেনেকুৱা নহয় মানে আহে কৰে চব খিনি নিয়ম। মানে যি থাকে কৰাৰ পিছত এই সেনেকুৱাই কিন্তু বেছি নহয়। হয় আৰু অলপ চলপ সেনেকুৱাকে হয় চবে আহে লগ হয়। এনে ধৰণৰ।
উম হুম হু।
একদম গান চান শুনি। কিন্তু ভাল পাওঁ এইটো বিহুত যে একদম পুৰা মানে শুনা যায় ন চবে। একদম ঢোল চোল বজাই থাকে। সেইটোৱে ভাল লাগে শুনি কেনে তেতিয়া তেতিয়া লাগে। যাওঁ বিহু বিহু লাগিছে।
হেন ঢোলৰ মাত। টো শুনিলে নাচো নচো যে লাগে হা হা। তুমি তুমি পিছে নাচি পাইছানে নাই।
মই অ স্কুলত থাকোতেই নাচিছিলো এতিয়াতো নানাচো তুমি।
মই বাৰু নাচি পাইছো বাৰু আগতে সৰু থাকোতে এতিয়া বাৰু যাই পোৱা নাই। কিন্তু সৰু হৈ থাকোতে এনেকে মানে মানুহৰ ঘৰে ঘৰে এনেকে মানে নাচিব গৈছিলো।
ঘৰে ঘৰে গৈছিলো নাচিছিলো আগতে ভাল লাগিছিল ইতি। এতিয়ানো ক'ত যাও নাযাওেই এতিয়া এতিয়া বেলেগে নাচ। যে চাব চাব যাওঁ সেইটোৱে।
আৰু মানে এতিয়া সকলো মানুহ মানে ব্যস্ত হৈ পৰিছে ন নিজে নিজৰ কামত মানে আগৰ দৰে নাই আচল।
নাই আগৰ দৰে নাই আগৰ দৰে আগত সেনেকুৱা বিহু খিনি হৈছিল। পালন কৰা এতিয়া একো নহয় সেনেকুৱা নহয়ে বিহু হয় নামত মানে চব। মানে সৰু সুৰা নিয়ম খিনি হয় আগত দৰে একোৱে নহয়। নাচ গান একোৱে নহয়।
হয় হয়। হয় বাৰু। দিয়া পিছে তোমাৰ লগত কথা পাতি ভাল লাগিল বহুখিনি কথা মানে শিকিলো।
অ মোৰো বহুত ভাল লাগিল তোমাৰ লগত কথা পাতি কিছুমান কথাও জানিলো। বিহুৰ বিষয়ে সেইটো শুনিয়ে মানে ভাল লাগে।
হয় হয় মানে আমি মানে নজনা কথা কিছুমান মানে শিকিলো ন দুইজনে মানে।
কথা। অ সেইটো হয় মানে মইতো। একদমেই মানে জানো মানে অলপ অলপহে জানো কিন্তু তোমাৰ পৰা তোমাৰ লগত কথা কৈ কেনে। বেছিভাগে হ'লো আৰু কি জানা মানে জানো এতিয়া আৰু। কম বেছি জানো যে বিহুটো মানে হয় মানে ভাল লগাই হয় এইটোৱে।
হয় হয় হয় দিয়া আজিলৈ এৰিছো। তোমাৰ লগত কথা পাতি ভাল লাগিল।
অ অ ঠিক আছে দিয়া অ ধন্যবাদ।